হেল্ল'
হেল্ল' হেল্ল' মেম হয় শুনিছোঁ। এ আছো, আপুনি কি কৰিছে? মই এনে আছো আৰু গৰমত কিনো কৰিব এই অলপ ৰাস্তাই ৰাস্তাই ঘূৰি আছোঁ। উম ভালেই ভালেই আপোনাৰ ভাল নে?
ভালে অঁ।
অ গৰম কেনেকুৱা পৰিছে।
বাকি গৰম বহুত গৰম হয় মানে কৈছোঁ নহয় মানে যিটো গৰম আমাৰ‌ ইয়াত বৰ্তমান হ'ব লাগে তাত কও বেছি ভাৰ মানে গৰম হৈ দিছে।
হয় হয় বহুত গৰম গৰম দৰে থাকিব পৰা নাই মানে। একদম এতিয়া কি ক'ব আৰু আইচ খাই থাকিবলগীয়া হৈছে।
অ অ খেতি বাতি এনেই কৰিছে নে আপোনালোকে মাটি ৰুইছে নে?
হয় হয় আমি এতিয়া বৰ্তমান এপোৱা ৰুলো বাৰু। আৰু আছে অলপমান হয় হয়। গৰম কি খেতি কৰা মানুহৰ গৰম নাথাকে নহয়।
বাৰু ঠিকে আছে বাৰু কৰি যাওঁক।
ৰ'দ, বতাহ, বৰষুণ একো গাত নালাগে যে নিশ্চয় সাধুটো শুনিছে চাগে হয় হয় হয়। অ এই সাধুতো দৰে মই
অ আপোনাৰ হেৰি মানে কথা বতৰাত লাগিছে যে আপুনি কামিয়াল মানুহ।
হয় হয় মই এই কণ সময় হে অকমান ৰেষ্ট লউ এনেই মই অনবৰতে কামকে কৰি থাকো খেতি পথ পথাৰত
ঠিকে আছে অ কৰিব লাগে এইবোৰ।
হয় আপুনি খেতি কৰে নাই পিছে? হেল্ল
হেল্ল'
হেল্ল' আপুনি খেতি কৰেনে হেল্ল'- হেল্ল'
অ অ কৰো-
অ অ-
হয় হয় হয় গম পাইছোঁ বাৰু- উম পিছে কাৰেণ্ট আছে নাই আপোনালোকৰ ফালে- হেল্ল' হেল্ল' কাৰেণ্ট আছে নাই আপোনালোকৰ ফালে?
কাৰেণ্টে এইকেই দিন বহুত বেছি প্ৰব্লেম দিছে গৰম বেছি যে।
হয় হয় আমাৰ ইয়াতে আমাৰ ইয়াতো তেনেকুৱাই বাৰু এতিয়া গৰমৰ কাৰণে কাৰেণ্টৰ অকমান প্ৰব্লেম হয়। এনে ঠিকে আছে বাৰু-
অ ইমান বিল চিল লৈছে আৰু কাৰেণ্টটো দিব লাগে গৰমত কাৰেণ্টটো নিদিয়ে-
তাকেহে কাৰেণ্টটো বহুত প্ৰব্লেম হৈছে, এই গৰমত মানে কি কৰিম আৰু। গৰমত মানে সাঁতুৰি থাকিবলৈ মন যায়।
অ অ সেইটো বেয়া নহয়।
হয় হয়। মই এতিয়া মানে চুইমিং পুল এতাৰ ওচৰতে ভৰিটো তিয়াই ৰখি আছো।
অ ঠিকে আছে বাৰু। বাকী আপোনাৰ ঘৰত মানুহ?
ঘৰত আমি মানে উম আছো কেইজনমান।
অ আপোনাৰ সন্তান আছে নে? অ আপোনাৰ সন্তান আছে নে?
নাই নাই নাই, মই মানে বিয়া হোৱা নাই। উম, নাই হোৱা নাই হোৱা উম।
বাকী আপুনি পঢ়া শুনা কিমানলৈকে কৰিলে?
মই টুৱেলভলৈকে পঢ়িছো আৰু, আৰু বাকী পঢ়িম আৰু।
অ এনে কিবা কিবি একজাম বোৰ দি
অব্যাহত ৰাখিছো, হয় হয়। উম চেষ্টা কৰিম আৰু।
অ কৰি যাওক পাৰিব ভালদৰে পঢ়া শুনা কৰক, এতিয়াও আপোনাৰ বয়স আছে বেছি
হয় নাই হোৱা নাই হোৱা বয়স বহুত আছে মোৰ, কৰিম বাৰু চেষ্টা কৰি আছো। পঢ়ি থাকিম একদম মানে যেতিয়ালৈকে হেৰি নহয় তেতিয়ালৈকে মানে পঢ়িয়ে থাকিম উম।
উম ঠিক আছে।
উম।
বাকী কওকচোন আৰু।
অ আপুনি ফুল ভাল পায় নাই?
অ ফুল মইতো ফুল বহুত ভাল পাওঁ, ঘৰত গোটেই ফুলেই ৰুই থৈছো গম পাই
মোৰো গম পাইছা নে, ফুলৰ বাগানেই আছে মই মানে ফুল ইমানেই ৰুওঁ নহয়। মই মানে ফুলৰ ওপৰতে নথাকো অনবৰত। হয় হয়, মোৰ মানে গোটেইখন মোৰ গোটেই ফুল বাগানেই।
অহ, বাৰু এদিন লগ পাম যাম আপোনালোকৰ ঘৰলে।
হয় হয়, আহিব আহিব। ফুলৰ বাগান দেখুৱাই দিম আপোনাক। অ হয় হয় কৰিলো কৰিলো, মই চাৰিটাইম খালো এতিয়ালৈকে।
অ চাৰি টাইম ন ঠিকে আছে ইমান গৰমত খোৱাটো ভাল নহয় বাৰু বাইদেউ।
হয় মোৰ খাদ্যই মেইন।
অ ঠিকে আছে বাৰু, হ'লেও অলপ হেৰি কৰি খাব পিছত
দিনটোত চাৰি বাৰ পাঁচ বাৰ হয় আৰু। যিমানে গৰম হয় সিমানে মানে মোৰ ভোক তো বাৰহি বাৰহি গৈ থাকে, মই মানে সেই এ খাদ্যটো খাই থাকো।
ইমান নাখাব হেৰি গৰমটো বেছি যে অলপ চাই ল'ব।
হয় হয়, নাই নাই মোৰ একো অপকাৰ নকৰে বাৰু। উম সেইটো গম পাইছো বাৰু হ'লেও মানে খাদ্যটো মেইন আও। উম খাদ্য খাই ভাল পাওঁ মানে মই মাছ য আছে চব মই ৰেগুলাৰ খাওঁ-। দিনটোত মানে যিমানে মানে খাওঁ হয় হয়-।
অ। এনে আপুনি নাচ গান কিবা কৰেনে?।
হয় হয় মই চবতে পাকৈত।
অ ঠিকে আছে এ দিয়ক।
উম উ উ ম মানে চ। কৰো মানে নাচ গান মানে মোক একো একোতে পেলাব নোৱাৰে চবতে মই ফাৰ্ষ্ট পাওঁ।
অ ঠিকে আছে বাৰু চবতে আগবাঢ়ি য।
হয় হয় পিছে আপুনি কৰে নে নকৰে।
মই নাই মই নাচ গান ইমান ভাল নাপাএবোৰ কৰি।
অ হয় নি মানে মই বৰ ভাল পাওঁ। মই এতি নৃত্য়ই কৰি আছো হয় হয় এই মোৰ খেলতো হেই।
অ ঠিকে আছে বাৰু।
অ মানে ইনে ৰৈ না থাকোৱেই মনপৰা নাচ গান কৰিয়ে থাকো।
অ এনে আপুনি বিহুত পিঠা চিঠা বনাব জানেনেে?।
এই জানো জানো অসমীয়া ছোৱালী হৈ পেলাই যদি পিঠা বনা। বনা বনাব নাজানো কেনেকুৱা কথা হ'ব বাৰু আপুনি কওকচোন। হয় পিঠা- পনা, লআৰু। যিমান য'ত যি আছে চব ময়ে বনাওঁ পাৰিলে ওচৰ চুবুৰীয়াকো বনাই দিওঁ অকণমান সহায় কৰি দিওঁ আৰু।
অ এনেকে সহায় কৰিব লাগে ভাল বাৰু সেইটো। উম।
উম।
বাকী আৰু কওক চোন।
হেল্ল'।
শুনিছেনে বাকী কওকচোন আৰু। কি কৈছে?।
হেল্ল', হয় হয়। এই মানে একো কোৱা নাই পিছে আপুনি কিমান পঢ়িছে। অ আমি দুইটাই কৰো সকলো খতি।
্ কৰিলো অ। উ। অ অ। ন আমাৰ মানে কানতো হল।
হেল্লো' অহ আগত মানে আপুনি। আপুনি আগতে কিবা কৰিম বুলি ভাবিছেনে।
আগতেতো মোৰ সপোন বহুত আছে এতিয়া মানে লাহে লাহে পূুৰণ কৰি গৈ আছো অ মোৰ এম মানে বহুত আছে।
হয় নি উম।
আ অহ।
উম।
লাহে লাহে মানে পূৰাইছো আৰু।
হয় হয় হয়।
আপোনালোকে আশীৰ্বাদ কৰিব অহ এনেকে সফল হ'ম এদিন।
হয় হয় নিশ্চয়। এতিয়া পৰিৱেশটো কেনেকুৱা আপোনাৰ তাত।
এতিয়া পৰিৱেশতো পুৰা ধুনীয়া পৰিৱেশ সৌন্দৰ্য।
হয়ঁ আহো। মোৰ মানে এনেকুৱা গছৰ তলত ৰখি আছো ইমানে ধুনীয়া পৰিৱেশ কি ক'ম আপোনাক। গোটেই ফুলৰ ফুল ৰুই থোৱা আছে কিনাৰ কিনাৰ ফুলি আছে।
মাজে মাজে মই ঘূৰি আছো একদম বতাহ লাগি আছে মোৰ গোত- গছ ৰুই থওঁ নহয় মই গছৰ প্ৰতি বহুত আকৰ্ষণ যে মই - মানে যি গছ চও সকলো ৰু সেই ৰোৱা গছৰ এতিয়া ডাঙৰ হৈছে চাহ পৰিছে- বতাহ বুলিছে মই সেই ফুলৰ মাজে মাজে ঘূৰি ফুৰিছো।
হেল্লৌ!
হয়ঁ হেল্লৌ শুনিছেনে বাৰু আপুনি।
হেল্লৌ!
হেল্লৌ শুনিছেনে আপুনি?
অহ!
উমঁ আপুনি শুনিছেনে বাৰু হেল্লৌ! হেল্লৌ মেম।
হেল্লৌ!
হেলৌ আপুনি শুনিছেনে? হেল্লৌ আপুনি শুনিছেনে বাৰু? হেল্লৌ হেল্লৌ আপুনি শুনিছেনে?
অঁ এতিয়া শুনিছোঁ।
হয়ঁ হয়ঁ।
তাইৰ নেৱাৰ্কৰ প্ৰব্লেম দিছিলে অকমান।
হয়ঁ হয়ঁ মই মানে কৈ আছিলো কি মই গছ বহুত ভাল পাওঁ যে গছ ৰুই থোৱা আছে মানে- গছৰ চাহ মানে মই এতিয়া গোটেই ফুলো ৰুই থৈছো তলে তলে। সেই ফুলৰ মাজে মাজে ঘূৰি আছো নৃত্য কৰি কৰি।
অহ এনেই।
হয়ঁ সেই নৃত্য কৰি কৰি ঘূৰি আছো আৰু গছৰ চাহ লৈ লৈ। এবাৰ আহো মাজে মাজে আহি মোৰ এটা মানে ফিচাৰি খান্দি থৈছোঁ। মই মানে সাঁতুৰিও ভাল পাওঁ।
অহ!
তাতে এ হয়ঁ। হয়ঁ মই সাঁতুৰি বহুত ভাল পাওঁ ন সেই ফিচাৰীটোত মাজে মাজে আহি অকণমান ভৰিকেইটা তিয়াওহি।
অঁ ঠিক আছে বাৰু কৰিব লাগে।
হয়ঁ হয়ঁ হয়ঁ এতিয়া মই মানে উমঁ এত- তাৰ লগতে মই ফল খাইও বেছি ভাল পাওঁ গছ ৰুই থৈছিলো যে ফলৰ গছ। সেয়া ফল হৰি আছে এতিয়া মই মানে আম কঁঠালে বহি দিছো এতিয়া লগতে। কথাও পাতি থাকিম আপোনাৰ লগত আৰু মই আম কঠালো খাই থাকিম এই পিনে আম লাগিছে ক- ভাল লাগিছে কলো এঠোক পকি আছে বাৰু। কেতিয়াবা আহিলে মই দি পঠিয়াম বাৰু অলপমান ফল। উমঁ এতিয়া মই নতুন- ত হেৰি আনিম বুলি ভাবিছো ইয়াত হ'ব নে নহয় জলবায়ুৰ লগত মিলিব নে নিমিলি। নিমিলে
কি বস্তু বা অঁ সেইটো মানে চাই ল'ব আৰু মাটিটো অলপ। পলুসুৱা মাটি হ'লে ভাল মানে এইবোৰ মানে এইবোৰ লগত পলুসৱা মাটিতটো বেছি মানে ভাল হয় মানে।
হয়, হয় মই ভাবিছোঁ আনিম বুলি। আম, কি আপেল আৰু হেৰি আঙুৰৰ গছ লগাম। আৰু ফল লাগিলে কেতিয়াবা মাতিম আৰু আপোনাকো খাবলৈ।
অ', কিনি খোৱাতকে এইবোৰ মানে হেৰি ঘৰতে কৰি খালে মানে
হয়, হয় আজিকালি গ'ম পাইছেই নহয়। হয় আজিকালি গ'ম পাইছেই নহয় মেডিচিন কিমান দিয়ে ফল মূলত।
আহি
হয়, হয় সেইবোৰ খাই আমাৰ শৰীৰৰ কাৰণে সিমান ক্ষতি হয়।
তাকে সেইকাৰণে ঘৰতে কৰক ঘৰতে বস্তু খাওঁক।
অ', তাকেহে সেইকাৰণে কৈছোঁ আমি মোৰ ঘৰতে কৰি লগাম সেয়া ফল- মূল আৰু সেয়াকে আমি নি খাম আৰু স্বাস্থ্যৰ কাৰণেও ভাল হ'ব।
স্বাস্থ্যৰ কাৰণে ভাল পইচাও খৰচ নহয় উম। মানুহজনে অলপ মৃতব্যয় হ'ব হ'বলৈ চ মানে আই মানে আইটো চাইহে ব্যয় কৰিব।
হয়, হয়, গ'ম পাইছোঁ বাৰু উম, উম। উম, শাক পাচলিও মই ঘৰতে কৰো।
অ', ঘৰৰ শাক পাচলি ভাল লাগে নহ'লে স্বাস্থ্যৰ কাৰণে কিমান যে বেয়া কিমান বেমাৰ হৈছে এইবোৰ খাই, খাই।
হয়, হয় এয়া খুুলিছে এ নহয় এই কেইদিনমানৰ আগত সেয়া পটলত কেনেকুৱা কেমিকেল মিহলাই। নতুন মানে কৰি পকা পটলটো মানে কে চাকৰি
উ শুনিছোঁ বাৰু।
মোক ঘ আৰু বহাই নিম তেতিয়া ঘৰত কৰিম।
উম থিকেই। অ', ঠিকে আছে ঘৰিব লাগে বাৰু আপোনালোকৰ ঘৰত যদি সন্তান, সন্তান আছে এনেকে ঘৰ মানে কিবা মেংগ' মাজা সেইবোৰ কিনি খাব নিদিব সেইবোৰ বহুত কেমিকেল মিক্স কৰা থাকে।
হয়, হয় মইতো উ অ', মই নিজেও অ', আৰু বেলেগে নি মোৰ ঘৰতে আমৰ বাৰী আছে। আমৰ বাৰীত মই আম ল হে কৰি জুচ বনাই সে মেংগো যে বনাই মেংগো জুচ বনাই পেলাই হে কৰি আছোঁ খাই আছোঁ।
পাৰে কিন্তু সেই দোকানত